অ কোৱা।
অ কি কৰি আছা এ?
আছো ৰবা তুমি কি কৰি আছা?
মই আছো পৰা এনেই পঢ়ি আছো তোমাৰ। আৰু কি খবৰ পাতি ভাল নে কি?
খবৰ পাতি ভালে দিয়া, তোমাৰ কেনেকুৱা?
এই মোৰৰত ঠিকে থাক চলি আছে দিয়া, চলিব লাগে তোমাৰ কিবাকে আৰু।
বাকী কোৱা।
ঘৰত ভালনে সকলোৰে তোমালোকৰ?
ঘৰত ঠিক আছে দিয়া আৰু চলি আছে কিবাকে কিবাকে। তোমাৰ কেনেকুৱা চলি আছে ঘৰত?
আমাৰো চলিব লাগে চলি আছো দিয়া, পিছে এটা কথা তুমি এয়া ভবানে আমাৰ যিটো বিজ্ঞান বৰ্তমানৰ প্ৰযুক্তি আৰু আৰু যিটো পৰিৱেশ এই দুয়োটা বিষয় বৰ্তমান মানে আমাৰ সমাজত বা আমাৰ জীৱনৰ কাৰণে দুটাই সমানে গুৰুত্বপূৰ্ণ হৈ গৈছে কিন্তু। ধৰা এতিয়া বিজ্ঞানৰ কথাই যদি কওঁ বিজ্ঞানৰ উন্নতিৰ ফলত মানুহৰ জীৱনটো আগতকৈ বহুত সহজ হৈছে ন চিকিৎসাৰ ক্ষে ক্ষেত্ৰতে হওঁক বা যোগাযোগৰ ক্ষেত্ৰত পৰিবহনৰ ক্ষেত্ৰত বা তুমি কৃষিৰ ক্ষেত্ৰতে কোৱা। সকলো ক্ষেত্ৰতে ধৰা বিজ্ঞানৰ অৱদান অলপ বাঢ়ি বাঢ়ি যায় আছে দিনক দিনে। আৰু তোমাৰ কিন্তু একে সময়তেো যদি আমি উন্নয়নৰ কথা কওঁ ন। সেই উন্নয়নৰ কথাটো কিন্তু অলপ কবলৈ সমস্যা কাৰণ তোমাৰ বিজ্ঞানৰ প্ৰযুক্তি উন্নয়ন ঠিক হৈ আছে কিন্তু সেই হিচাপে তোমাৰ যিটো আমাৰ পৰিৱেশ পৰিৱেশটো কিন্তু উন্ন উন্নয়ন উন্নয়ন টো তোমাৰ ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে তোমাৰ মানে এনেকুৱা ধৰণৰ মই কেতিয়াবা লক্ষ্য কৰো আৰু প্ৰকৃতি আৰু যিটো পৰিৱেশ প্ৰকৃতিৰ পৰিৱেশ আৰু বিজ্ঞান। সেই দুটা সমানে গুৰুত্বপূৰ্ণ হয়। ঠিকে আছে কিন্তু আমি কিন্তু এটা বিষয়তেে বেছি গুৰুত্ব দিওঁ কেতিয়াবা পৰিৱেশৰ কথা টো মানুহে কমেই ভাবে আজিকালি ক'বলৈ গ'লে।
একদম ঠিক কথা কৈছা তুমি মানে আমাৰ যিটো ব বৰ্তমান সময়ত আৰু মানুহে যিমান তোমাৰ বিজ্ঞানটো আঁকোৱালি লৈছে বা যিটো আমাৰ আহিবলগা বিজ্ঞ জ্ঞান বা যিটো আমাৰ আহিব লগা প্ৰযুক্তিবিদ্যা আগলৈ ত' সেইটোত মানুহে অলপ বেছি গুৰুত্ব দিব ধৰিছে। মানে- য'ত তোমাৰ গুৰুত্ব দিব লাগে পৰিৱেশ- এই চোৱা বিজ্ঞানতটো তোমাৰ আহি থাকিব বিজ্ঞানতটো তোমাৰ থাকিব। বিজ্ঞান তোমাৰ আহি যাব মানে মানুহ যেতিয়ালৈ থাকিব বিজ্ঞানো তোমাৰ তেতিয়ালৈ আহিব। কিন্তু তোমাৰ যদি তোমাৰ পৰিৱেশ নোহোৱা হৈ যায়। যদি তোমাৰ পৰিৱেশতটো বিনষ্ট হৈ যায় তেতিয়া জানো আমি মানুহবোৰে আৰু বিজ্ঞান আৱিষ্কাৰ কৰিব পাৰিম বা বিজ্ঞানৰ যিবিলাক প্ৰযুক্তি আছে নতুন নতুন যিবিলাক আমি প্ৰযুক্তি আৱিষ্কাৰ কৰি আছো সেই জানো আমি আৱিষ্কাৰ কৰিব পাৰিম আৰু নোৱাৰো ন মানে যদি পৰিৱেশে নাথাকে আমাৰ। মানে ভালদৰে বা আমি পঢ়ি পৰিৱেশত থাকিবই নোৱাৰোঁ। মানে ভালদৰে জীয়াই তেতিয়াহ'লে আমাৰচোন বিজ্ঞানৰ একো কামেই নাই। এ গছ গছিত নাথাকিলে আমাৰ
বায়ু এইবিলাক প্ৰদূষিত হলে বা তোমাৰ পানী আমাৰ অ নাথাকিলে বা তোমাৰ যিবিলাক আছে আৰু সেইবিলাক যেন আমি এইবিলাক যিবিলাক আমাক থাকে লাগে আৰু দৈনন্দিন জীৱনত সেইবিলাকে আ যে নাথাকে। গছ সেউজীয়া গছ গছনিবিলাকে নাথাকে। প্ৰযুক্তিৰ নামত যেনেকে আমাৰ ধৰি লোৱা, আমাৰ চহৰতে আৰু গুৱাহাটী চহৰতে প্ৰযুক্তিৰ নামত যেনেকে বা বিজ্ঞানৰ নামত ধৰি লহ বিজ্ঞানৰ নামতো অলপ কৰিব লাগে, কিন্তু যিটো আমাৰ যিটো ডেভলপমেনটৰ নামত যিটো বা অট্টালিকা নিৰ্মাণৰ নামত যিটো হাৰত গছ গছনি কাটিছে সেইটোতো কৰিব নালাগে, এতিয়া তুমি গুৱাহাটী দেখিবাচোন কতনো তোমাৰ খালী জেগা আছে কত চাবাচোন চহৰত তোমাৰ এনে চহৰত বা চিটিত তোমাৰ কতনো তোমাৰ খালী জেগা অলপ দেখিবা, মানে যত তোমাৰ অলপ মানু এহ তুমাৰ অলপ জিৰাব পাৰিব, এই পাৰ্ক কিখনৰ বাহিৰে য'ত তোমাৰ পাৰ্ক বনাই দিছে নহ সেই পাৰ্কৰ বাহিৰে কত এনেকুৱা জেগা দেখা বা য'ত তোমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলিব পাৰিব চাৰিও‌ পিনে ৰাস্তা গলি, তোমাৰ গাড়ী চাইও পিনে গাড়ীৰ হৰ্ণ চাব না, অন্যান্য যিবিলাক মানে বিল্ডিং অট্টালিকা এইবিলাক চাই চাই মানে আমনি লাগে কেতিয়া মানে যিটো আমাৰ পৰিৱেশৰ ওপৰত গুৰুত্ব দিব লাগে, সেই পৰিৱেশৰ ওপৰত গুৰুত্ব নিদিয়ে মানে, মানে মানুহে জানাই তুমি পৰিৱেশ আৰু তুমি কলাই অলপ আগত পৰিৱেশ আৰু যেতিয়া বিজ্ঞান সেই দুটা আমি মিলাই চলাব লাগিব নহ, তহ সেয়েহে ভাবো আৰু মই এই দুটা আমি মিলাই চলাই কিনে আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগতে আমি বিজ্ঞানকো আগবঢ়াই লৈ যাওঁ, মানুহো জীয়াই থাকিব। আমাৰ প্ৰযুক্তিও আগবাঢ়াই থাকিব। সেইটোৱে মই ভাল বুলি ভাবো আৰু তুমি কি ভাবা অলপ তুমিও তোমাৰ বাকী মতামতখিনি
মোৰো মতামত তোমাৰ একে ধৰণৰে দয়া মানে কবলৈ গ'লে উ ধৰা এতিয়া তুমি যদি উন্নয়নৰ কথা কোৱা আমাৰ যিটো বৈজ্ঞানিকভাৱে উন্নয়ন সেইটোতো হৈ আছে তোমাৰ। বছৰ, বছৰ বা যুগ, যুগ ধৰি সেইটো যেতিয়া হৈ আছে তোমাৰ এতিয়া লাষ্ট তোমাৰ যদি মই যোৱা ত্ৰিছ, চল্লিছ বছৰৰ কথা কওঁ তেতিয়া তোমাৰ সেই সময়ত বিজ্ঞানে বহুত উন্নতি কৰিছে কিন্তু সেই ক্ষেত্ৰত যিটো আমাৰ পৰিৱেশৰ উন্নয়ন বা পৰিৱেশৰ প্ৰদূষণৰ সমস্যা বায়ু প্ৰদূষণ হওঁক, শব্দ প্ৰদূষণ হওঁক, জল প্ৰদূষণ হওঁক এই সমস্যাবোৰ কিন্তু বৰ্তমান বাঢ়ি, বাঢ়ি গৈছে। কাৰণ ধৰা বহুতো উন্নয়ন বিজ্ঞানৰ এনেকুৱা জড়িত হৈ আছে যিবিলাকে তোমাৰ প্ৰদূষণ মানে। ডাইৰেক্টলি তোমাৰ প্ৰদূষণৰ লগত মানে মিল খাই আছে আৰু খাপ খাই আছে ক'বলৈ গ'লে। এতিয়া তুমি গাড়ীৰ, গাড়ীৰ যিটো বৈজ্ঞানিকভাৱে গাড়ীটো বৈজ্ঞানিকভাৱে সৃষ্টি বস্তু ন ত সেই গাড়ী যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া তাতেতো তোমাৰ বহুত ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয় আৰু যেতিয়া গাড়ীখন চলোৱা হয়। গাড়ীখন চলোৱাৰ ফলত তোমাৰ ধোৱা ওলাই বা যিবিলাক পৰিৱেশ দূষিত হোৱা কাৰক সেইবোৰ নিৰ্গত হয় গাড়ীখনৰ পৰা ত এনেকুৱা ধৰণৰ সমস্যা কিন্তু তোমাক দেখা পোৱা গৈছে আৰু বৰ্তমান সময়ত আৰু তোমাৰ এই সমস্যাবোৰে কি কৰে তোমাৰ যিটো উন্নয়ন পৰিৱেশৰ উন্নয়ন সেইটো তোমাৰ বাদ সুবিধা প্ৰদান কৰে এতিয়া তুমি চাগে মে এতিয়া যদি সামাজিক মাধ্যম খোলা নহয়। তেতিয়া চাবাচোন আমাৰ যিটো মেঘালয় বৰ্ণিহাটত তোমাৰ এটা ইথানল মানে বনোৱা ফেক্টৰী আছে ন'সেইটোৰ কাৰণে সেই বৰ্ণিহাতত যিটো অঞ্চলটো দাতি কাষৰীয়া অঞ্চল বিলাক কেনেকুৱা ধৰণৰ তাতে তোমাৰ ধৰা হৈছে বা প্ৰদূষণযুক্ত ঠাই হৈ গৈছে এতিয়া চাগে ভাৰতৰ আটাইতকৈ বেছি প্ৰদূষণ হোৱা ঠাই নিযুক্ত কৰা হৈছে নেকি বৰ্ণিহাত মই যিখিনি শুনিছো ত' এই এনেকুৱা ধৰণৰ সমস্যা আৰু কেৱল মানে তোমাৰ ধৰা উন্নয়নৰ নামত এনেকুৱা কৰিব নালাগে যে আমি পৰি পৰিৱেশটো নষ্ট কৰি যাই আছো কৰি যাই আছো কাৰণ এই এই যিটো পৰিৱেশ এই পৰিৱেশৰ কাৰণে হয়তো আমি জ আছো সঁচাকে যদি ভাবো। আৰু যদি এই পৰিৱেশটোৰ কথা নাভাবি নিজৰ স্বাৰ্থৰ বাবে বা মানুহৰ স্বাৰ্থৰ বাবে আমি বস্তু বস্তুবোৰ ব্যৱহাৰ কৰি থাকো বা ধৰা পৰিৱেশ বি কৰি যাই থাকো তেনেহলে কিন্তু এটা সময় এনেকুৱা আহিব যত পৰিবেশত তোমাৰ নষ্ট কৰিবলগীয়া বস্তু বসু একো নাথাকিব তেতিয়া হয়তো মানুহে তোমাৰ অনুতাপ কৰিব যে আমি গছ কিয় ৰোৱা নাই আমি পৰিৱেশবোৰ কিয় ধংস কৰিছিলো আগতে সেনেকুৱা ধৰণৰ।
ক দিয়া একেবাৰে ঠিক কথা কৈছা। তোমাৰ যিটো আমাৰ বৰ্ণিহাট মেঘালয়ত যিটো তোমাৰ পৰিৱেশটো দেখিছো ন। তাৰে তোমাৰ এজন মানে জাৰ্ণালিষ্ট আছে ন। এই জাৰ্ণালিষ্টৰ ভিডিঅ' চাইছো এনেকুৱা বেয়া লাগিছে মোৰ চাই কিনে। মানে তাৰে আমাৰ যিটো একদম সুন্দৰ ঠাই আৰু মেঘালয় সেই মেঘালয় বোলা ঠাইটোকো মানে এৰি এৰা নাই আৰু এতিয়া মানে কি হ'ব মানে মই ভাবি মানে ইমান এ মানে তোমাৰ আমাৰ তুমি ক'লা যে বৰ্ণিহাট যি আছে বৰ্ণিহাট, যিটো মেঘালয় আছে। সেই মেঘালয়ৰ যিটো তোমাৰ পৰিৱেশ হৈছে। এই পৰিৱেশটো মানে দেখিলে দুখে লাগে। মানে সেই মেঘালয় মানে মেঘালয়ৰ দৰে এখন ধুনীয়া ঠাইকো মানে এতিয়া নেৰিলে মানে চৰকাৰ হওঁক এই ডাঙৰ। ব্যৱসায়বিলাকে আৰু তাতেও তোমাৰ প্ৰদূষিত কৰিব ল'লে এই ধুনীয়া ঠাইডোখৰ। তোমাৰ এই য'ত সেউজীয়া গছখিনি ভৰাই ত' সেই যেতিয়া আমাৰ গম পালে তুমি মেঘালয়খন আমাৰ কিমান ধুনীয়া মান বা তাতে তোমাৰ প্ৰদূষণো বহুত কম কিন্তু এনেকুৱা ধৰি লোৱা এ যিবিলাক কল-কাৰখানা আছে। তুমি কলা ইথানলৰ যিটো প্ৰক্ৰিয়া বনোৱা কিমান লেতেৰা আমাৰ ভিডিঅ'। দেখিছো নহয় মানে পাতৰ যিবিলাক পাতত মানে সেই যিবিলাক ধূলি বা তোমাৰ সেই যিবিলাক মানে ধৰি লোৱা তোমাৰ।
এ মানে প্ৰদূষণ আৰু সেই প্ৰদূষণ মানে লাগি গৈছে। মানে এনেকুৱা প্ৰদূষণ আৰু তাৰ লগত মানুহৰ মানে কেনেকুৱা ধ বেমাৰ হ'ব ধৰিছে সেইটোও মই শুনিছো আৰু কে পৰা আদি কৰি যিবিলাক বেমাৰ এইবিলাক দেখিলে মানে বহুত বেয়া লাগে। বাকী তুমিতো বিজ্ঞানৰ কথা কলাই দিয়াচোন বিজ্ঞানৰ আৰু পৰিৱেশৰ মাজত আৰু এটা ক'বলৈ গ'লে আৰু যিটো আমাৰ কৃষি ব্যৱস্থা আছে সেই কৃষি ব্যৱস্থাটো তোমাৰ এতিয়া মানে যিটো বিজ্ঞানৰ। প্ৰভাৱটো বিজ্ঞানৰ প্ৰভাৱো বহুত দেখা যায় দিয়া। এ মানে ধোবা ধৰি লোৱা যিবিলাক উন্নত মানৰ বীজ হওঁক বা ধবাৰ পানী মঞ্চ কৰা যিবিলাক পদ্ধতি ওলাইছে। তোমাৰ আধুনিক যিবিলাক শস্য সিঁচা মেচিন ওলাইছে। ওক বা তোমাৰ মাটি চোৱা ট্ৰেক্টৰে হওঁক। বা তোমাৰ ভূই ৰোৱা যিবিলাক যন্ত্ৰ পাতি আছে। সেইবিলাক আন মানে তোমাৰ যিটো শস্য পৰ বৃদ্ধি যিহেতু বৃদ্ধি কৰিছে বা তোমাৰ কাম সময়ৰ ভিতৰত তুমি এ শস্য পালনো কৰিব পাৰিবা ত' এইবিলাক আ তোমাৰ ক্ৰিকেটত সহায় কৰিছে আৰু বাকী তোমাৰ ক্ৰিকেটত অসুবিধা ক'বলৈ গ'লে এতিয়া তোমাৰ কেনে হৈছে মানে বিজ্ঞানেটো সুবিধা দিছে তো বিজ্ঞানক অসুবিধাও দিব দিয়াচোন। ত' ধৰি লোৱা বিজ্ঞানে তোমাৰ বিভিন্ন যিবিলাক ৰাসায়নিক সাৰ সেইবিলাকো টো বিজ্ঞানে ওলাইছে বা বিজ্ঞানৰ দ্বাৰা ত, সেইবিলাকে মানুহে এতিয়া ব্যৱহাৰ কৰিব ধৰিছে। ত' সেইবিলাকৰ কাৰণে আমাৰ যিটো খোৱা খাদ্য সেই খোৱা খাদ্য বহুত মানে-মানে ক্ষতি হৈছে বা তোমাৰ ধৰি লোৱা সেই যি বিলাক ৰাসায়নিক সাৰ বা তোমাৰ মাৰে সেই পথাৰত-পথাৰত মাৰিলে যদি পানি পথাৰতো পান পানী হবয়ে বা তোমাৰ বৰষুণ দিলে সেই পানীবোৰ যেতিয়া তোমাৰ বৈ কোনোবা পুখুৰী বা তোমাৰ ধৰি লোৱা নদী লৈ গ'ল বা তোমাৰ ধৰি লোৱা এখন গ'ল ত' সেই যোৱাৰ পিছত ততে যিবিলাক মাছ থাকিব বা কাচ থাকিব বা যিবিলাক সৰু-সৰু জীৱ থাকিব সেই জীৱ বিলাকৰ ক্ষতি হ'ব তোমাৰ ত সেনেকে তোমাৰ এনেকুৱা আৰু। বাকী তোমাৰ বিজ্ঞানৰতো মূল উদ্দেশ্য জানাই তুমি মানুহক তোমাৰ যিটো উন্নত কৰা বা মানুহক তোমাৰ যিমান পাৰে সিমান আৰু জ্ঞানী কৰা সেইটোয়ে বিজ্ঞানৰ এটা মূল গ'লে কিন্তু তোমাৰ যিটো অ' মানে ধৰি লোৱা মানে সকলোবোৰ উন্নয়নৰ মানে মানে বিজ্ঞান নহয় ন বা মানে সকলোবোৰ অন্য প্ৰকৃতিৰ যিটো ধ্ববংস সেই ধ্বংস হ'ব পাৰে ন। মানে তোমাৰ আমি চাব লাগিব কিবা এটা বিজ্ঞানৰ কাম কৰা বা কিবা এটা বিজ্ঞানৰ প্ৰযুক্তি নি কৰাতে আৰু তাৰ আগতে পৰিৱেশৰ যাতে একো বিনিষ্ট নহয় বা পৰিৱেশৰ যাতে একো ক্ষতি নহয়। আমি সেইটো ভালদৰে চাব লাগিব নহ'লেচোন আমাৰ পৰিৱেশটো আমি ভালদৰে নাৰাখোঁ তে তেতিয়া হলেচোন আমি মানুহবোৰে ভালদৰে নাথাকিম। সেয়ে আৰু এইবিলাক শিক্ষা আমি তোমাৰ ধৰি লোৱা এই বিদ্যালয়ৰ পৰা দিব লাগে আৰু ছাত্ৰ- ছাত্ৰীসকলক তেতিয়া মানে তেওঁলোকৰ পৰিৱেশৰ ওপৰত মানে বেছি জ্ঞান লাভ কৰিব বা তেওঁলোকে বিজ্ঞানৰ লগতে পৰিৱেশ টো কেনে তোমাৰ আমি ভাৰসাম্যটো বজাই ৰাখিব লাগে সেইটো বুজিয়ে পাব সেনেকুৱা কথা আৰু। মানে চৰকাৰৰ লগতে আমি মানুহবিলাকো বা আমাৰ বিজ্ঞানৰ যিবিলাক ওপৰত সেই দায়িত্ব এৰি দিলে নহয় ন সেইবিলাকো আমিও আমিও নিজে অলপ ভাবিব লাগিব প্ৰতেকজন নাগৰিকো নিজৰ মানে নীতি নিজৰ বুদ্ধিেও কটাব লাগিব বাকী হ'ব দিয়া নহলে আজি থৈছো
অ দিয়া হব দিয়া